হেল্ল'। মোৰ মাত বিলাক শুনা পাইছ না কৰোন, হেল্ল'। হেল্ল'। হেল্ল' কি কৰি আছা?
এক চছেকেণ্ড এক চছেকেণ্ড।
হেল্ল'।
হেল্ল' ৰ ৰ ৰ এক ছেকেণ্ড মই।
শুনা পাইছে নে নাই মোৰ মাত বিলাক। হেল্ল'। কিবা নেটৱৰ্কৰ প্ৰব্লেম আছে ছাগে নেকি, না ম'বাইলৰে প্ৰব্লেম ক'বই নোৱাৰোঁ আৰু। হেল্ল' আহ কোৱা কোৱা কোৱা।
এইবাৰ শুনা পাইছা।
অ, পাইছো। পিছত কি কৰি। কি কৰি আছা এতিয়া তুমি?
মইতো বাগৰি আছো, মোবাইল চাই আছো আৰু কি কৰেম।
বাগৰি আছো। মানে গুমাই শ আছা নাই নে।
বিশ্বনাথ বিশ্বনাথ।
অ বিশ্বনাথ। পিছত চাহ পানী খালান নাই তুমি?
তই খালি নাই?
মই দুই এটা খালো। চাহ পানী খালোঁ ভাতৰ ভাতৰ। খাই দিলো একেবাৰে।
আহ।
আজি বতৰতো কিবা ডাৱৰীয়া ডাৱৰীয়া হৈ যেন লাগি আছে ন।
উম বৰষুণ দিব।
খডৰ দিছে ৰাতি ৰাতি দিছে নেকি
ৰাতি, নাই দিয়া বতাহ নাই দিয়া বতাহ। আমি চাৰিটা বজাততে উঠি। গুৱাহাটী পৰা।
অ পিছত তুমি কলেজত যাই গৈ আছ নে নাই।
নাই মোৰ অননলাইন না
অ অনলাইন অনলাইন কৰি আছা কিবা অফ অফলাইনত ন
আপোনালে যাব নালাগে মাক চাতাৰডে চানডে আমাৰ ক্লাছ থাকে
আহ পিছত বাট বাকী খবৰ চবৰটো ভালে। আপোনাৰ
আহ নৰ্মেল ইমানো ভালো নহয় বেয়াও নহয়। ভাল বেয়া মাজত উম ঘোৰ কি
গৰমৰ বন্ধ যে আহি আহি আছে। জুন না জুলাই মাহত দিব চাগে।
জুলাইত
কত ফুৰিবলৈ ফুৰিবলৈ যাব বুলি তুমি ভাবিছা
মোৰ কাৰণটো গোটেই বছৰটাই বন্ধ ধৰিল মই যাই আহিছো অলৰেডি।
অলৰেডি কি গোটেই গোটেই ঠাই ঠাইখন দেখিছো নেকি অসমত।
নাই হেৰি কৰি ন আগতে চনকা গৈছিলো
অ অকলে গৈছিলা
আহ অ কলে বিয়া আছিল
আহ পিছত তাতে সেই সেই ঠাইবোৰত গৈ তুমি কি কি দেখা পাইছা
চনকাাতো জায়া থাকো এতিয়া টুৰিষ্ট প্লেচ হয় চনকা তাতে কি টুৰিষ্ট বহুত এ ৰিজৰ্ট চিজৰ্ট আছে বেম্ব ৰিজৰ্ট টাইপ আৰু বহুত কিবা কিবি আছে। সামন ফফালে এটা ব্ৰহ্মপুত্ৰ ন ৰ ভিউ পইণ্ট আছে
অ আৰু অ আৰু
আৰু এ তাতে স্পৰ্টছো বহুত আছে।
অ স্পষ্ট
অ জে তুমাৰ ফুটবল ফুটবল খেল না। তাতো খেলে বালাত
অ যিত এইবাৰ এইবাৰ নোযোৱা নেকি তুমি গৰম বন্ধত
নাই ক'ত গৰম বন্ধত যোৱা নহব। অ চামছো জুলাইৰ ছাবিশ তাৰিখ মানত ক'ব যোৱা হ'ব
অ কত যাবি বুলি কত যাবি এনে খাই ঠাইখনৰ নামটো সুধি ললে ভাল হয়।
হায়দৰাবাদ
হায়দৰাবাদ কি নে ফুৰিবলৈ হয় না কিবা
কামত কামত কামত যাবা লাগিব ক'ত ফুুৰব যাবি
কামত যাবি ন
আহ
অ পিছত দুৰ্গা পূজাত আহিবা আকৌ
হা হা
দুৰ্গা পূজাটা আহিব কৌ
নাই নেক্সট ইয়াৰ
নেক্স ইয়াৰ অকলে যাবা তুমি না আৰু
ৰাই ৰাইছে যাব ৰাইছে
অ ৰাজেশ
আহ
মানে মানে কথাটো হৈছে এনে মানে তহঁতে দুইজনে যাবি তাতে হায়দৰাবাদত
ত তুই কি কলেজো গাই আছ নে কি বৰ্তমান
অ কলেজতে আছো আজি যোৱা নাই বাৰু বৰষুণ দিছে কাৰণে সেইটোকে যোৱা নাই কলেজত
মেজৰ হিষ্টৰী মাইনৰ এছামিচ এইবিলাকে আৰু আৰু কিবা কিবি আছে। মই ভালদৰে ইমান কব নোৱাৰিম তাৰ মানে এডমিশন কৰা মাত্ৰ দুই তিনিদিন দুই তিনিদিন হ'ল ন এইবাৰ ফাৰ্ষ্ট চেমত এডমিশন ললো
এইবাৰহে
আহ
তে তেতিয়া লোৱা নাছিলে নেকি আগতে ল'ব খুজিছিলে বা লোৱা নাছিলে
তাতে লৈছিলো পিছত এক্সাম দিছিলো বেগ লাগি গৈছে আৰু এইবাৰ ললো পিছত
বেক লাগি গৈছে
অ
আহ একেই বিপ্লৱ অহাৰ লগত নাছিলি
বিপ্লৱ অ আহাৰ লগতে আছিলো পিছত তেওঁলোকে পঢ়ি আছে এতিয়া মই বেগ লাগিছেকাৰণে মই আৰু আগতে এই কৰি আৰু এডমিচন কৰিলো আৰু
কলেজত বেগ লাগি থাকে দে
সেইটোৱে আৰু
কি এনে এনে হলে থাৰ্ড থড থাৰ্ড চেমত নেকি এইবাৰ তৰি নহ'লে
ফাইভ চছেভেন নহয় এইবাৰ অ অ অ
বেগ লগাগটো
এতিয়া কি তুমি শুয়ে থাকিবা ন না কিবা কিবি কাম কৰিবা হেল্ল' হেল্ল' হেৰি শুনা পায় নে নাপায় মোৰ কথাবিলাক আপোনাৰ মাল বিলাক দেখনোন মই শুনাই নোপাওঁ হেল্ল' হেল্ল'। অ কোৱা। হেল্ল' কিয় আপুনি যে ইমান মই কৰো মাত দি আছো আপুনি কিয়। কথাবিলাক এই শুনা নোপায় নেকি না মইতো আপোনাৰ কথাবিলাকো একো শুনা নাপাও আৰু আপোনাৰ কথাবিলাকো মই শুনা নাপাও মোৰ কথাবিলাক শুনা পায় নে নাই পায় নেক কোৱাচোন আৰু। কৰণ। কি কৰা আছো এনে ভাত চাত খালি না নাই খালো তোমাৰ ফোনটোৰে চাগে কিবা প্ৰব্লেম আছে ন সেইটোৱে আৰু পিছত এতিয়া তুমি কি কৰিবা এনে ফুৰিব ফলৈ যাম আৰু। ক'ৰবাত অ তেনেকুৱা বাৰু ন অ হেল্ল'। হেৰি। মাৰ বিলাক শুনা পায় নে নাপায় আপুনি হেল্ল'। মোৰ মাত বিলাক শুনা পায়নে। হেল্ল'। হেল্ল' হেল্ল'। আপোনাৰ আপুনি কিয় মাত বোল নাই যে না। কিবা নেটৱৰ্কৰ প্ৰব্লেম নেকি সেইটো কাৰণে আপুনি ই মাত মাতিব পৰা নাই ন মোবাইলটোবেয়া হৈছে আপোনাৰ কবচোন অলপ হালো হালো। কিয় মাতটো দিবা অলপ দিলে ভাল হয় হেল্ল। পিছত কি কৰি আছা তুমি মই এনে আছো ভাত চাহ পানী খালা নে নাই খালো। পিছত তুমি কিবা হেৰি। চৰকাৰী চাকৰিৰ কাৰণে কিবা প্ৰচেষ্টা চলাই আছে ন নাই অ অ আছো আছো হয় নেকি অ অ চলাই থাকিবা চলাই থাকিবা চেষ্টা কৰি থাকিবা চেষ্টা ৰাখা দে একো নাই সেইটোকে কৈছ ন আৰু। অহ পিছত। এনে। ক'বাত ফুৰিবলে যাবানে মোৰ লগত যাম যাম অহ হেল্ল' উম হেৰি। হেল্ল'। হেল্ল' অ অ কোৱা কোৱা আপোনাৰ মাতবল নাই যে কিয় ভাল কৰি দিবচোন মাতবল আপোনাৰ মোবাইলটো কিবা প্ৰব্লেম হৈছে চাগে। ন মোবাইলৰ ভইচ বা চাউণ্ড স্পকাৰাৰটো বেয়া হৈছে আপুনি কৈছিলে নে কালি পানীত সোমাইছে বুলি সেইটো ম মিউজিক ভইচটো মোবাইলটোৰ মই ভালক। কব নোৱাৰিব কিব কয় সেইটোকে সেইটোৱে আৰু আহ হেল্ল'। কথ বোৰ মাত বল নাই যে কিয় তেনেকুৱা অ হেল্ল'। হেৰি কি কৰি আছা ন আছো। হয় নেকি পিছত মই কালি গুৱাহাটীলৈ যাম অহ। কাৰ লগত যাবি হেই মোৰ লগৰ এইটো এইটোক লগত যাম অহ পিছত কিয় এনেকুৱা হল বাৰু সেটো মাৰি। হৈছে আৰু কব নোৱাৰো ড যেনেকৈ কি কি হয় অ উম পিছত। এনে তুমি এতিয়া কি কৰি আছা মই এনে বহি আছো অহ চিআলিত আচ বা এনে কিবা কিবি কয় আৰু এতিয়া ঘৰৰ হটো তাৰপিছত তুমি ৰাতি। কি কৰি ভাল পোৱা মই ৰাতি বেচি গেম খেলি ভাল পাওঁ আৰু। এনে কিবা কিবি ৰিল চল দেখি অলপ ভাল লাগে সেইটোৱে আৰু অহ তুমি কেতিয়াবা। গুৱাহাটীলৈ গৈছিলাানে অ গৈছিলো গৈছিলো পিছত তুমি কি কি দেখা পালা এনে দেখা পালা মানে জেগাখন কি জেগাত গৈছিলা চিৰাখনা এনে। কামাখ্যা মন্দিৰ ৰমানন্দ আহ চিৰাখানাত গৈ তুমি। কি কি কৰিলা তাতে মই তাতে গৈ অলপ ফুৰিলো অলপ ফৰিলো মানে অলপ জীৱ জন্তু চালো প্ৰাকৃতিক সৌন্দৰ্যবোৰ বহুত ভাল লাগিল চাই অ কি কি জন্তু দেখিলা প্ৰথমতে মই বান্দৰ দেখিছো। চু বাঘ হাতী ঘোঁৰা। আৰু জিৰাফ এহিঙীয়া গড় অ। অসমৰ অসমৰ। কিবা নগাঁৱৰ বৰতৰ দুবা নেকি সেইটো। নতুনকৈ মুকলি কৰিছ ন শ্ৰীমন্ত শংকৰদেৱৰ আহ পিছত তুমি সেইটোত বাৰু গৈছানে আহ গৈছো গৈছো অহ ঠিকেই আছে বাৰু পিছত। কোনদিনা গিছিলা তুমি তাতেই অ হল এসপ্তাহ সাতদিন মানে অহ এনেকুৱা নেকি হে বাৰু অ অ হয় হয় হয় হয় কোৱা কোৱা পিছত তুমি আজি। কি আঞ্জা ৰান্ধি আছা মই আজি ৰান্ধা বৰালি মাছ গৰৈ মাছ আৰু মাছৰ পিটিকা বনাম বুলি। ৰেডি কৰি থৈ দিছো মই অলপ পিছত এইেইটোকে বনাম আৰু অহ পিছত তুমি কি। এনে আছো নহ এতিয়া অ অ অ অ এনে আছো পিছত খবৰ চবৰ ভালনে অ অ ভাল ভাল পিছত তোমাৰ এনে হবি কি হবি মোৰ হবি মানে হ'ল অসম পুলিচৰ। মানে চাকৰি পাবৰ কাৰণে সেইটোৱে আৰু অ অ উম। হেল্ল'। কোৱা কোৱা কি কৰি আছা তুমি এনে আছো এতিয়া অ হয় নেকি অ অ অ উম উম উম এতিয়া আপোনাৰ কথা আমাত ব শুনাই পোৱা নাই অ অ উম।